অ, শুন
অ, অ, শুনিছো।
কি কৰিছ?
এনেই আছোঁ আৰু তই কি কৰি আছা।
এনে চবাকে খবৰ পাতি ভাল।
অ, ভালেই আৰু তহঁতৰ ভালে ভালনে।
উম, উম, ভাত পানী খালি।
ভাত নাই খোৱা তই খালি।
নাই পোৱা নাই। বাকী ঘৰত ভাল আছেনে সকলোৱে।
অ, ভালেই আৰু তহঁতৰ ফালে ভালনে।
উম, ভাল ভাল। বাকী তই এনেই ক্ৰিকেট চাও ন।
অ, চাওঁ ক্ৰিকেট চাওঁৱেই মই আৰু বিশেষকৈ মানে এই। ৱৰ্ল্ড কাপ টি টুৱেণ্টি এই মেচবোৰ মানে ভালে লাগে চাই।
উম, হয় দেই মইো বহুত ভাল পাওঁ। বাকী, এনেই টি টুৱেণ্টি ৱৰ্লড কাপ মানে। কেনেকুৱা লাগে মানে তই কি ভাব তোৰ কেনেকুৱা লাগে।
মোৰ মতে। টি টুৱেণ্টি ৱৰ্ল্ড কাপ বহুত মানে চাই বহুত ভাল লাগে আৰু একেবাৰে। মানে। কি বুলি কওঁ বহুত ভাল লগা মানে টুৰ্ণামেন্ট আৰু দ্ৰুত গতিত মানে খেলা হয়। কেতিয়াবা শেষ বললৈকে মানে। ফাইনেল ডিচিশন মানে কি হ'ব মানে সেইটো গমেই নাপাওঁ মানে নিশ্চিত নহয় একো। কোনে উইনাৰ হ'ব সেয়েহে মানে। চাবলৈ বহুত মজা লাগে আৰু লাষ্টলৈকে মানে কি হ'ব সেইটোৱে এটা মানে। সে, হৈ থাকে ছাছপেঞ্চ হৈ থাকে।
উম, ঠিকে কৈছ আৰু তোৰ এটা বলতেই খেল ঘূৰি যায় মানে এটা বলতে। এনেকুৱা। এনেকুৱা লাগিলিব কিয় ইহঁতে জিকিব ইহঁতে কিন্তু এটা বলত এনেকুৱাকে। টুইষ্ট এটা আহি যায় কব নোৱাৰাকে।
হয় আৰু বেটিং বলিং আৰু এই ফিল্ডিং সকলো। মানে মানে চবখিনিতে সেই থাকে আৰু, আৰু এজন খেলুৱৈৰ মানে তটা ভুলেই খেলখন মানে পুৰা সলনি কৰি দিব পাৰে।
যদি ফাৰ্ষতে ভালকে নেখেলে প্ৰথমতে অপেনাৰ কেইটা তেতিয়া মানে কয় আৰু মানুহে এনেকে খেলাখনন ৰখাত টান কিন্তু এনেকুৱা নহয় বাকী কেইটা যদি ভাল ভালকে খেলে তেন্তে এনেকেও খেল জিকি যায়।
অ, তেনেকুৱা খেলো বহুত দেখিছো।
উম, সেইয়াই আৰু। বাকী? এতিয়া যি টি টুৱেণ্টি মানে। ৱৰ্ল্ড কাপ সেই হ'ল।
অ', অ', অমেণ ৱৰ্ল্ডকাপ নে। অ, মহিলাৰ মানে ক্ৰিকেটটো এতিয়া মানে বহুত ভাল হৈছে আৰু এই যোৱা বছৰ এতিয়া অল তাহুডটো মানে জিকিলে অ'।
উম, কোনে জিকিলে তাত।
অ, এইবাৰ, এইবাৰ ইণ্ডিয়াই ফাইনেল নাপালে। এইবাৰ শুনামতে মানে অষ্ট্ৰেলিয়া জতিছে চাগে।
উম। কিন্তু ইণ্ডিয়াই জিকিলে আৰু বেছি ভাল লাগিল নহয় হয়নে নাই ক।
হেইতোৱেটো। আমাৰ মানে দেশৰ দল জিকিলেতো আমাৰ ভালেই লাগিব আৰু ইণ্ডিয়াই ছেমি ফাইনেললৈকেও যাব নাপালে এইবাৰ ক বা এটা হৈছিল আৰু।
আৰু মানে ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ মেটচ মানে এটা কিবা এটা থাকে পাগৰা কিবা এটা থাকে একদম। টান ফাই ধৰে আৰু।
অ, এই টি টুৱেণ্টি মেন্ছ ৱৰ্ল্ড কাপতো চাগে ন এই অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ মাজতে সটো ফাইনেল হৈ আৰু মানে। দুয়োটা দলেই মানে একেবাৰে শক্তিশালী আৰু।
উম, আৰু এ, আগলৈ মানে টি টুৱেন্টি ৱৰ্লড কাপ মেন্চৰ আছে নহয় ন।
অ, অহা, বছৰ আৰু টুৰ্ণামেণ্ট আছে, বুলি শুনিছো আৰু এতিয়াৰ পৰাই সকলো দলে মানে একদম তৈয়াৰী কৰি আছে।
উম। খেলবোৰ চাবলে আৰু মজা লাগে ন।
অ, বিশেষকৈ মানে ইণ্ডিয়াৰ খেল, খেলবোৰ মানে চালেহে ভাল লাগে আৰু। যিখিনি ইণ্ডিয়াই যেতিয়া খেলিব ধৰে সেইটো টেনচন যিখিনি হয় মানে মানে বহুত টেনচন আহি যায়, আৰু আগৰ যদি দলটো পৰিপৰত দলটো যদি বেছি তাগৰা হয়। যেনেকুৱা এই অষ্ট্ৰেলিয়া হওক বা নিউজিলেণ্ড হওক সেইবোৰে বহুত তাগৰা খেলে ন।
হয়, কিন্তু বাকী এনে তো, কেতিয়াবা ষ্টেডিয়ামলৈ যাই পাইছ নে।
অ, মই গৈছিলো মানে। বেছিকৈ যাই পোৱা নাই। এবাৰ গৈছিলোঁ এই নৰেন্দ্ৰ মোডী ষ্টেডিয়ামলৈ। লোগ কৈছিলোঁ।
বাপৰে কেনেকুৱা লাগিছিল তাত?
বহুত ধুনীয়া লাগিছিল তাত আৰু বহুত ডাঙৰ ষ্টেডিয়াম সেইখনতো বিশ্বৰ ডাঙৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম হয়। হাজাৰ হাজাৰ মানুহ আছিল কিন্তু এটাই বেয়া লাগিল সেইটো বি বিশ্বকাপ নাছিল ৱৰ্ল্ড কাপ নাছিল সেইটো আই পি এলহে আছিল।
লাইভ মেথচ চাবলৈ চাগে অনুভৱটো খুবেই বেলেগ ন।
অ', একেবাৰে বেলেগ, তইয়ো গৈছ ন?
গৈছিলো মই ইয়াত টি টুৱেণ্টিয়ে চাবলৈ গৈছিল টেষ্ট মেটছ চাবলৈ গৈছিলো টি টুৱেণ্টি নামত। ইয়াত আমাৰ গুৱাহাটীত হৈছিল নহয়।
অ', অ'।
গৈছিলো।
টিভিত চোৱাতকৈ লাইভত বেছি মানে ভাল লাগে।
উম, হয় কিন্তু। বাকী এনে তই কোনখন মেথচ চাবলৈ গৈছিলি?
আই পি এলত মই আ গুজৰাট গুজৰাটৰ আছিল আৰু পাঞ্জাৱৰ মাজত আছিল।
উম, আৰু আই পি এলতো চাগে মজা লাগে।
বহুত ভাল লাগে আৰু মানে প্ৰতিটো টীমৰ মানে নিজৰ নিজৰ মানে শক্তিশালীবোৰ শক্তিশালী খেলুৱৈবোৰ মানে থাকে ন। আমি যোৱাত শুভন গিল আৰু সিহঁতে খেলি আছিল বহুত ডাঙৰ ডাঙৰ মানে চ'ট আৰু চিস্ক সেইবোৰ মাৰিলে মানে যিখিনি হুলস্থুল হয় ষ্টেডিয়াম ত সেইবোৰ চায়ে ভাল লাগে কিন্তু ষ্টেডিয়াম মানে ষ্টেডিয়ামত যিখিনি দেখা পায় ভাল লাগে আৰু টিভিত কৈও।
উম, মই বাৰু আই পি এল চাই পোৱা নাই ষ্টেডিয়ামত। কিন্তু মই আশা কৰো কি মই চাবলৈ পাম আৰু ভৱিষ্যতে।
অ', আৰু ময়ো মানে বিশ্বকাপ চাবলৈ মন আছে মোৰো।
উম। বাকী এনে যদি কবলৈ যাওঁ টিভিটো চিয়ৰবোৰ শুনিলে লাইভত গ'লে ইমান ভাল লাগে ন যেতিয়া আমাৰ ইণ্ডিয়াই কিবা এটা কোবাই বা জিকে কি ধুনীয়াকে চিঞৰবোৰ শুনিবলৈ পায়। তইতো এই এইবোৰ লাইভ দেখিছ কেনেকুৱা লাগিছে?
ভালেই লাগিছে আৰু যেতিয়া কিবা এটা ছিক্স মাৰে তাত তাত যে মানে সেইবোৰ থাকে চেয়াৰ আপৰ কাৰণে যে সেই নাচিবলৈ যে থাকে এটা দুটা মানে টীম। সিহঁতে মানে ভাল লাগে সেইখিনি চাই আৰু গানো বাজে যি ম মাজতে। যদি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া এনেকুৱা খেল খেল হ'ল। আৰু ইণ্ডিয়াই কিবা এটা ছিক্স মাৰিলে বা ফ'ৰ মাৰিলে। তেতিয়া দিয়াৰ কাৰণে যিখিনি মানে গান বজায়। তেতিয়াই মানে ভাল লাগি যায় আৰু চিঞৰ বাখৰখিনি শুনিলেতো আৰু মানে আমাৰ নিজৰে চিঞৰ ওলাই যায়। কেতিয়া ওলাই যায় মানে গমেই নাপায় হয়নে?
উম, হয় কিন্তু দেই কথা তাই ঠিকেই কৈছ আৰু মানে কেতিয়াবা তোৰ কি হয়
খেলবোৰ প্ৰথমৰ পৰা দেখাতে গম পাই যায় কিয় এইটো দলেহে জিকিব এনেকুৱাকে এইটো টিমেহে জিকিব। কিন্তু কিছুমান খেল আছে গমেই নাপায় লাষ্টলৈকে গমেই নাপায় আৰু কিছুমান এনেকুৱা আছে যিবোৰ তোৰ এনেকুৱা লাগে প্ৰথমতে ইহঁতে জিকিব ইহঁতে কিন্তু সিহঁতে নিজিকে লাষ্টৰ ফালে। পাল্টি যায় পাল্টি যায় কিনে বেলেগ টিমটো জিকিছে। আমাৰ ইণ্ডিয়াৰ লগতে কিমান বাৰ হৈছে এইবোৰ।
অ', অ'। হৈছে হেইবোৰ মানে হেইবোৰ হেনেকুৱা মেটছ আমি মানে লাইফছ চাবলৈ পাব লাগে কিন্তু তেনেকুৱা পোৱাই নাই কিন্তু টিভিত চায়ো যিখিনি মানে ঘৰ ঘৰতেই বহি যিখিনি আমাৰ ভাল লাগে আৰু ঘৰত বহি থাকিলেই চিঞৰ ওলাই যায় কি ইণ্ডিয়াই এইটো মাৰিব লাগে, সেইটো মাৰিব লাগে মানে এনেকৈ ওলাই যায় নিজে নিজে।
বাকী তই এনে বেলেগ খেল চাওনে?
অ' বেলেগ খেল অলিম্পিক হ'লে চাওঁ আৰু ফুটবলো চলি আছে নহয় বৰ্ত মান সেইবোৰো চাই আছোঁ। তই চাওঁ-চায়নে?
মই নাই ফুটবলটো চোৱা নাই কাৰণ ৰাতি চাৰেতিনটাত। হেল্ল'।
অ' হেল্ল'।
অ' মানে ৰাতি চাৰেতিনটাত হয় ন'? মানে আমাৰ ইয়াতে সময়টো নিমিলে সেইকাৰণে মোৰ চোৱা নহয় ইমান আৰু ৰাতি আৰু উঠিম নে। মাহঁতে শুই থাকে গালি পাৰিব বুলি। সেইকাৰণে মই
সেইটোৱে সেইটোৱে।
বাকী তই মাজ ৰাতি উঠিয়ে চাও নেকি?
নাই, এখন দুখনমান মেটচ চাইছোঁ। যোন দুখন মোৰ ভাল লাগে, সেই দুখন মই চাইছোঁ। নোচোৱা নহয় মানে চাবলৈ আগ্ৰহ থাকিলে যেতিয়া হ'লেও চাব
উম, সেইটো হয় বাৰু। এ, ল'ৰাবোৰে চায় আৰু ৰাতি উঠি চাৰেতিনটা বজাত। আৰু সময়টো নিমিলাৰ কাৰণে বেয়া হৈছে।
অ' হেইটো হয়।
মই এইকাৰণে চাব পৰা নাই।
অ'।
বাকী এনে তই আৰু কিবা চাওনে?
আৰু বৰ্তমান একো চোৱা নাই। ৱ'মেনছ ক্ৰিকেটখিনি চাইছিলোঁ আৰু এতিয়া অলিম্পিকছত হ'লে চাম আৰু যেতিয়া হয় আৰু।
উম, উম। বাকী তোৰ লগত এই বিষয়টোৰ কথা পাতি ভাল লাগিলে দে। আৰু আমি, মই ভাবোঁ আৰু আমি যাত তে আমাৰ দলটোকে ইণ্ডিয়াকে চাপ'ৰ্ট কৰি যাওঁ আৰু ক্ৰিকেট হওঁক বা বেলেগত হওঁক। ঠিক আছে তেন্তে ৰাখিছোঁ।
অ', অ'।